হেল্ল',
কি কৰিছ?
এ, এনেই ভাত পানী খাই বহি আছোঁ।
অ', ময়ো এই জাষ্ট ভাতকেইটা খাই উঠিছোঁহে আজি খোৱা দেৰি হ'ল অলপমান, এই উঠা দেৰি হ'ল তাৰ পিছত চাহ খালোঁ ৰুটি খালোঁ ভোক লগা নাছিলে। তাৰপাছত গা পা ধুই, অলপ টাইম এনেই বহিলো, মোবাইল চোবাইল চালো। সেয়ে অলপ আগতে অলপ, ভোক লগাৰ কাৰণে খালোঁ আৰু
অ', আৰু মোবাইলডাল চাই দিয়া পিছত যে কেনেকে টাইমটো গুচি যায়, গমেই নাপায়।
গমেই নাপায়। একেবাৰে, এতিয়া কি শুৱি নে কি
তাকে ভাবিছোঁ কি কৰোঁ।
গৰমটো কেনেকুৱা ঠিক
এ, বা গৰম আছে অ',
তেওঁ আগতকে অলপমান কমিছে ন
অলপ কমিছে বাৰু দে
গম পাইছোঁ, দে দিব্যহঁতৰ বেছি হৈছে বোলে।
অ', মই কালিহে গম পাইছোঁ দেই, এইটো কথা
তই কি মেছেজ দিছিলি নেকি?
নাই নাই কালি, তাই আমাৰ ঘৰলৈ আহিছিলে, বিস্তিত
এতিয়া,
এই তাই সন্ধিয়া টাইমত আহিছিলে।
অ', অ', তো হেৰি নহয় কালি আহিল বোলে, এতিয়া লগোৱা নাই। কোনোবা এদিন আহি পেলাই লগাই থ যাবহি আৰু, মানুহ আহি, অনলাইন লৈছে।
এ যে,
প্ৰায় আঁঠত্ৰিশ চল্লিশ হাজাৰ মান, কিবা এটা কৰিছে। তেনেকুৱা
এ, পৰিব-পৰিব
উম, ডেৰটনৰ লৈছে।
অ',
যাম বাৰু এবাৰ চাবলৈ কেনেকুৱা কি কথা অ', আজি আজি, আজি লগাই আছিলে বোলে, কাৰণ মোক বেদান্তই কৈছিল নহয়। যে, অবিনাশক ছে সি বনাই আছে, আৰু দিব্যৰ বুলি চি লগাই আছে। মানুহ আহিছে নেকি সম্ভৱ
কি কি বনাই আছে?
নাজানোঁ, কি বনাই আছে?
সিটো এতিয়া, ভালে পালে আৰু
উম।
তাৰ আকৌ ঘৰতে হ'ল।
একদম।
এ চি, সি এ চি বুলিয়ে সদায় যাব এতিয়া।
বাকী হেৰি নহয়, এইটো কি বুলি কয় তোৰ খোৱা বোৱাঁ কি কৰিলি আজি?
খোৱা বোৱাঁ হেৰি তোমাৰ, এনে আজি নৰ্মেল। নিৰামিষে খালোঁ।
অঁ অঁ, ঠিকে আছে দে, তেতিয়াহ'লে আমাৰো নৰ্মেল এ তোৰ দালি, এনেকৈ ভাত, আলু পিটিকা সেইবিলাকেই আৰু, আজি খানা, এটাহে হোৱাৰ কথা এবাৰ চলি আছে পুখুৰীৰ ফালে।
এ, ল'ৰা খিনি চাগে?
ল'ৰাখিনি মানে গোটেইখিনি নহয়, এই কচু, সৰহ মই আৰু কপিল এনেকে, এই ইহঁতে মানে বহুত দিনৰ পৰা কৈ আছি আছিল মানে খাম খামকে, নহয় মানে পুখুৰীত খোৱা নাই যে। তাতে আমাক খোৱা ধোৱা দেখি থাকে ৰাতি, তাৰ মানে ক'লে আৰু যে অ', যে পুখুৰীত খাম আৰু, তুমি সুধিবা বৰ্তাক। কলো হ'ব দে বাৰু, সিহঁতে মানে এতিয়াও ভাবে যে নিদিয়ে মানে ফাদাৰে খাবলৈ। অ', তো মই বোলো হব দে, সোধিম দে।
ৰাতিতো সুবিধা আছে নহ, মানে লাইট চাইট আছে।
লাইট চাইট মানে আমি লৈ যাওঁ, চাৰ্জিং লাইট লৈ যাওঁ। উম, তেনেকে লাইট এতিয়ালৈকে মানে কানেকচন হোৱা নাই মেইন লাইটৰ।
উম।
চাৰ্জিং লাইটৰ এতিয়া কাম চলাই আছো, তাই টানিবলগীয়া হৈ আছে তোৰ। তাৰ চাৰ এনেকে, খুটা চুটা।
অ', চ'লাৰ ত'লাৰ এটা বহাই ল'বা।
উম, ত' মেইন অ', চ'লাৰো বঢ়াব লাগিব। চ'লাৰ মানে চ'লাৰ সেই লাইট বিলাকে লগাম তোৰ, গোটেই পুখুৰীটোৰ চাইডে চাইডে। কিন্তু এনেই, কিন্তু মেইন তাৰ টানিব লাগিব মেইন লাইনটো। মানে মেইন লাইনৰ নিচিনা নহয় গৈ চলাৰটো। এতিয়া মেইনলাইনত যিকোনো বস্তু আমি ইউজ কৰিব পাৰোঁ না, মটৰ চটৰ পৰা আদি কৰি ধৰ।
অ', সেইটোত আকো নোৱাৰি।
অ', কিন্তু চ'লাৰত মানে মোৰ ইমান, এটা মই ভাল নাপাওঁ মানে।
আমি এটা খাম দিয়া ভোজ নহ'লে।
খাব পাৰি।
তোমালোকৰ তালৈকে যাম।
প্লেন কৰ কোনদিনা খাওঁ, কি কথা ক'বি।
ৰাতি খাম, ৰাতি খাবলৈ ভাল লাগিব ৰাতি যাম।
এই ৰাতিয়ে ভাল লাগে, দিনত খোৱাতকে।
সেই দিনতে যে, গৰমডালত জুইৰ ওচৰত বনাবলৈ মন নাযায়।
নাযায়, মন নাযায়, আমিও সেই বাহিৰতে উম, আমিও বাহিৰতে খাম।
অ', বাহিৰত খোৱাই ভাল, ঘৰ আছে ন অ' ঘৰ আছে নহয় ন মই দেখিছো বাৰ
হে ঘৰ আছে চালি এখন আছে, কিন্তু আকৌ বাহিৰত খাবলৈ ধৰ একদম ধুনীয়াকে বাঁহৰ তলত সেয়াও জেগা আছে। আজি গ'লে আমি বাহৰ তলতে খাম, মানে ঘৰৰ ভিতৰত খাবলৈ অকণ গৰম লাগে যে। জুই চুই জ্বলাই, সেইকাৰণে বাঁহৰ তললৈ যাম। তাতে গৈ পেলাই খামগৈ। সেইখন বিৰাট ধুনীয়া, আৰু বতাহ চতাহ যদি মাৰি থাকে নহয় এই মানে খালি বহি থাক, আৰামছে।
মজা লাগিছে, হয়নে?
বিৰাট ধুনীয়া লাগে, মই কৈছো নহয়।
এই দুপৰীয়া টাইমটোত চাগে, আবেলি টাইমত গৈ ভাল লাগিছিলে।
অ', আবেলি টাইমত ভাল লাগে গৈ।
বতাহ, চতাহ মাৰি থাকিলেগে।
আবেলি আবেলিৰ পৰা গৈ ভাল লাগে আৰু, সন্ধিয়া টাইমটো যদি বতাহ মাৰি থাকে। কিন্তু, সেই গৰমডাল কৰিলে একেই আৰু।
সেইটোয়ে ব-বৰশী টোপোৱা নে?
বৰশী টোপোৱা নাই, এ মাজে মাজে টোপাই আমাৰ মা যায়। বৰশী টোপা মাছ চাছ আনে মইহে ইমান নুতুপাওঁ অ,
ভাল লাগে নহয় এইবিলাক।
অ, ভাল লাগে এইটো এটা নিচা এটা আছেও বৰশীটো।
এইবাৰ সেইটো বৰ বেলেগ নিছা?
বেলেগ নিচা এটা আছে সেইটো। উম, এনে মাছ -চাছ পাই বাৰু হৈছে কিছুমান, তো কেজি পাৰ হৈ গৈছে কিছুমান অলপ সৰু হৈ আছে ধৰ তেনেকুৱা আৰু মিক্স মানে।
অ, মাছ মৰা নাই নেকি?
অ, মাছ মৰাই নাই এইটো দুবছৰীয় কৰিছো এবাৰ পুখুৰীতটো। তাৰ পিছতহে বেচিমগৈ। একেবাৰে আৰু হয়তো মাঘ বিহু মানত চাগে মাৰিম নেকি? মাঘ বিহুৰ সময়ত মানে দাম অ, দামতটো অলপমান হেৰি হয় যে উঠে মানে মাছ বিলাক বহুত যায় তো,
বিহু টাইমত চবেই লয় ন' ডাঙৰ-ডাঙৰ মাছ বিলাক লাগে আকৌ,
সময়ত চবকে ডাঙৰ মাছ লাগে, সেই গাঁৱত বি বিক্ৰী কৰিলে ভাল আৰু। এনেই তোৰ হেৰিত দিয়াতকে মানে কাটাত দিয়াতকে।
কাটাত দিয়াত কে অ,
গাঁৱৰ মানুহবিলাকে খাও-খাও কৰি থাকে যে,
সেই গা গাঁৱতে দে ওলাই যায়।
উম, এনেই তাতে তোৰ আছে হাঁহ-চাঁহ আছে। কেইটামান,
পোহনীয়া বস্তু হিচাপে ধৰ
টাৰ্কি এটা যে আছিলে।
তাৰ্কিটো মৰিলে দুটাই আছিল, দুইটাই মৰি থাকিলোও এইকেই থাহে বেয়া লাগে।
অ, তাৰ কি কেইটা যে ইমান ধুনীয়া আছিলে।
উম, বিৰাট ধুনীয়া আছিলে। কোনোবাই কিবা দিলে নেকি? খুৱাই দিলে নেকি মৰি থাকিলো অ, তাৰকি টো। আকৌ আনিব লাগিব তাৰ্কি যে এনেই কিবা এটা থাকিলে কিয়নো, কিবা এটা ভাল লাগে যিকোনো ধৰ
উম, উম,
আৰু এটা মন আছে ৰাজহাঁহ পুৰিবলে। এটাই হওক লগালে এটা বা দুটা সেনেকে। অ, মানে সেই দুটামান আনি লব পৰা। হয়, ধুনিয়া একদম বগা-বগা-বগা একদম ধুনীয়া দুটা। এই কানুহঁতৰ ঘৰত আছিল নহয় আগতে।
অ, সেইটয়ে এবাৰ তোমাকো ঘৰলে যাওঁতে।
উম,
সিহতে কেইটা টো বাহিৰত থাকে। আমি ইমান নাজানো ন প্ৰথম গৈছো আৰু এ খেদিলে নহয়।
উম,
অ, আই জি দৌৰিছোঁ। খেদিলে ভাল খেদি দিছে খেদন দিছে আমাক।
আমাৰ পুখুৰত সেইকাৰণে লাগে মানে তোৰ মানুহ-চানুহ গলে খেদিব, কিবা কিবি বেলেগ বস্তু যি গ'লো ধৰ খেদিব পাৰে তো সিহঁতৰ মাতটো বিৰাট ডাঙৰ নহয়।
মই বহুত ডাঙৰ,
সেইকাৰণে ভাবিছো ৰাজহাঁহ দুটা আনি পেলাই পুহিব লাগিব।
নিজৰ মানুহখিনিক ইমান হেৰি নকৰে বেলেগ মানুহখিনিহে।
এ মানে কি তই গৈ থাকিল ধ চিনাকি এটা হৈ যায় তো। সিহঁতেও চিনি পাই দোচোন যে অ, নিজৰ মানুহ ইয়া ধৰ। কিন্তু, মোৰ মানে বিৰাত পুহিবলৈ মন আছে। দুটা একদম বগা, বগা চাই যে, মই বৰ ভাল পাওঁ অ', দে খাত বিৰাট ধুনীয়া একে ডিঙি-চিঙি বিলাক ইমান দীঘল ন।
অ'। তাকে পুখুৰীটোত, পুখুৰীটোত যেতিয়া চৰি থাকে বৰ ধুনীয়া লাগে।
সুন্দৰ লাগিব নহয় সচাকে ঔ, নাই, নাই পুহিম, পুহিম। ৰাজ হাঁহ দুটা আনিম।
নাই ভাল লাগিব। আৰু কিবা-কিবি আনিব পাৰ, মুৰ্গী-চৰ্গী এইবিলাক।
মুৰ্গীও আনিবলগীয়া হৈ আছে, লোকেল মুৰ্গী পুহিম নেকি? কাৰণ হাঁহ আছেইটো। এই হেৰি দুটা মানে ৰাজ হাঁহ দুটা মানে এনেই, হেৰিৰ কাৰণে আৰু তোৰ কাৰনে ধৰ আনিম। উম, কিন্তু মুৰ্গী পুহিম চাগে লোক কেল মুৰ্গী ব্যৱসায়ৰ কাৰণে।
অ', মুৰ্গী পুহি
উম, মুৰ্গী পুহিবলৈ মন এটা আছে, বাৰু নথকা নহয় দেই তাতে মানে গঁৰাল এটা আছে আমাৰ, ধুনীয়াকে একদম চাঙত চাংঘৰ এটা মানে পানীতে আছে যে যোনটো।
এ পানীতে আছে নেকি?
আহ পানীতেই বনাইছিলোঁ চাংঘৰটো।
তেনেহলেতো যাবই লাগিব আৰু চাবলৈ ইমান
এ বিৰাট, বিৰাট ধুনীয়া মই তোমাক কৈছো, মানে গ'লে গম পাবি। কেছতু গম পাইচা ন।
এ মই যাবই লাগিব, এই কেইদিনৰ ভিতৰতে যাম তেনেহলে প্লেন এটা বনাব লাগিব।
উম, যাম দে। গোটেই কেইটা লগ হৈ পেলাই খানাও খাম তাতে অলপ থাকিমো কথা-বতৰা পাতি আহিম, আহিম আৰু ন।
সেইতোটো আহিম আৰু লাহেকে, কালি বাকী বাকী কেইটাক কবা।
কম, কম গোটেই কেইটাকে কম, লগ ধৰিম।
উম, উম, আৰু সিহঁত কেইটাক লগো পোৱা নাই বহুত দিন।
সেইটোৱে একেলগে গেট- টুগেডাৰ এটা কৰিব লাগিব আৰু ন।
কৰিব লাগিব।
বহুত দিনে হ'ল দিয়া, সঁচাকে খোৱা নাই আমি প্ৰায় কিমান, মাহ হৈ গ'ল ন।
হেই মাহ হৈ গল বেছি হৈছে। মই ইয়াত, এফালে গুচি আহিলো। কি খাবা? অ', গাহৰি আৰু চিকেন। নাই, আকৌ বৃষ্টিয়ে নাখায় মাটনটো।
অ', তাই হেৰিহে খাব, অকল চিকেনহে খাব আৰু। ঠিক আছে আমি গাহৰি অলপ নিম। কি?
তাই গাহৰিটো খাইছিল নহয়, মোক কৈছেটো তাই সেইটো ইটাৰেষ্টিং কথা।
কেতিয়া খালে তাই?
এ, তাই সিহঁতৰ, কলেজৰ পৰা নিছিলে যে ছিকিম।
অ'।
তেতিয়া আৰু হেৰি হ'ল, ছিকিমত যাওঁতে আৰু এতিয়া সিহঁতৰ প্ৰফেচাৰ কেইটাই কৈছে খা, খা সিহঁতৰ গোটেই সোপাই গাহৰি খায়। তাই এনেকে দুজনী মানে নাখায়। প্ৰফেচাৰ কেইটাই কৈছে খা আমি বনাইছো খাবই লাগিবে তহঁতে খাবই লাগিব তেনেকে আৰু জুৰ জবস্তি খালে আৰু। উপায়োটো নাই, মই বোলো তেনেহলে তুমি খোৱা আৰু ন। কৈছে হে নাই মই তেতিয়াই খালো আৰু ইয়াত নিলে খাব চাগে।
তাকে, তাইক এনেই অলপমান সুধি চাব পাৰি। ক'লে খাবও পাৰে অলপ, বেছি জোৰ কৰিলে সম্ভৱ
অ', অ', খাবও পাৰে।
তাই, নাই তাইকো মেছেজ-চেছেজ এটা দিবি, দি পেলাই সুধিবি যে আমি এনেকুৱা-এনেকুৱা প্লেন বনাইছোঁ, আহিবা নেকি খাবলৈ?
তাইক সুধিব লাগিব।
পিছত আকৌ তাইক নক'লে বেয়া কথা হ'ব।
উম, সেইটোৱেই। ফটো-চটো দেখি গ'লেই আক
অ', আকৌ ফটো উঠি পেলাই দিবলৈ আছেই ষ্টেটাছত
ষ্টেটাছ দেখি গ'লে, কেনেবাকৈ তোমালোকে অকলে-অকলে খালা, মোক নামাতিলা সেই সোপাটো, শুনাতকে লৈ যোৱাই ভাল, তাতকৈ তাইক
সেইটোৱেই, মৰমতো দেই
নাই মই, তাই মই যাম।
উম।
তুমি ইফালৰ পৰা আহিবা আৰু
হ'ব আৰু, এই লগত লৈ যাম দিয়া আৰু এটাক, দিব্যক ক'ম দিয়া।
দিব্যটোৱে যে একো কামেই নকৰে হে
তেওঁ তাক লৈ যাম দিয়া, এনেই সি থাকিলে ভাল লাগে।
অ', অ'।
ন?
লৈ আহিবা, লৈ আহিবা, আমি গোটেইকেইটা হ'লে ভাল লাগিব আৰু
অ', সেইটোৱেই কথা।
তাকো দেখুন
আৰু হেৰি নহয়, এ, পিছে আজি ক'ৰবাত ওলাই যোৱাৰ কিবা প্লেনিং? আছে নেকি? নে নাই একো
নাই, নাই, আজি ওলাই যোৱাৰ প্লেনিং নাই।
মইহে যাম নেকি সন্ধিয়া সেই লগৰটোৰ তালৈ, বহুত দিন যোৱা নাই সিও মানে ফোন কৰি আছে, কৈছে, আহিবাচোন, আহিবা। বহুত দিনেই হ'ল কথা-বতৰা পতা নাই।
অ', সেই ঘৰতে সোমাই সোমাই, আমনি লাগি যায়গৈ বাৰু
কিমান সোমাবা আৰু আৰু মানে, সেই একো, এটা কথা, দিনত আকৌ ওলাব মন নাযায় ৰ'দডালৰ কাৰণে।
এই, বা, গ'লে ত', সন্ধিয়াই যাওঁ বাৰু, আগতে ওলাই
ন', মই মানে ভাবোঁ যে ৰ'দডাল দিয়াতকৈ বৰষুণ দিয়াই ভাল এতিয়া
বৰষুণ দিয়াই ভাল, অ'।